অ দেউ কি খবৰ
এ আছো আৰু তোৰ
আছো আৰু আছো ভগৱানে যেনে তেনে ৰাখিছে আৰু
তাকে তাকে অ এনেইতো মনত নপৰেই নহয় তোৰ মোলে
মনত পৰিয়েই থাকে মই ফোন কৰোঁৱে কেতিয়াবা তইহে ৰিচিভ নকৰ
ব্যস্ত হৈ থাকো বহুত
তাকে গম পাও অ কিমান ব্যস্ত হৈ থাক
এ তাতে এইকেইদিন মানে তোৰ খেতি বাতি খেতিত লাগি থাকোতে নে বহুত হেৰি হৈ গৈছিলোঁ আৰু সময়ে নেপাওঁ তোৰ খেতি বাতি ঘৰত কৰিছে নেকি
ত ভিতৰত কৰিব লাগিব অলপ
তাকে তাকে ঘৰতে খেতি কৰনে নে ট্ৰেক্টৰ লগাও
ঘৰত মানে আমাৰ এইবাৰ কি হ'ল আমাৰ গৰু এহাল আছিলে গৰু হাল বেছি
আহ
হেৰি এইটো কি মই মানে বাইক এখন ললো
অ কি বাইক ললি
বাইক মানে মই ল'লোঁ তো টিভিএছৰ
টিভিএছ কি
টিভিএছ ৰাইদাৰ
অ অ ঠিকে আছে ত ই এম আই কৰিলেনে না কেচ প্ৰেমেন দি আনিলি
ই এম আই মানে তোৰ কেচ পেমেণ্টে কৰি আনিলোঁ
অহ অ
মানে কি হ'ল মানে তোৰ ই এম আই কৰি দিলে বহুত এটা মানে সময় সমস্যা হৈ থাকে। এইটো কাৰণে আমাৰ সহায়ক গোট এটা আছে। গোটটো তাৰ মানে উম উম। মানে ই এম আইৰ ইণ্টাৰেষ্টটো বেছি নহ, এই আত্মসহায়ক গোট তাৰ পৰা ললে গোটত অ গোটৰ ইণ্টাৰেষ্টটো কমত আহে মানে যিটো মাহেকীয়া সুত দিব লাগে। উম। বাকী কচোন মাহতেটো ভালেই ন?
উম ভালে ভালে। তহঁতৰ?
আছে আৰু।
অ অ বাইক লোৱা কিমান দিন হ'ল?
বাইক লোৱা মোৰ চাৰি মাহ মান হ'ল বাৰু।
অ অ এতিয়া পাৰ্টি-চাৰ্টি এটা নিদিলে আৰু তেতিয়া বাইক লোৱা নে কি?
নাই পাৰ্টি মানে আমি খানা এটা খাম। মই এতিয়া ধৰ আমাৰ কলেজ উইক এতিয়া বন্ধ দিছে ন। এইখিনিতে তহঁতৰ ঘৰৰ ফালে যাম, অহ গোটেই কেইটা লগ খাই খাম আৰু। উম উম বাকী তোৰ লগৰকেইটা ভালে আছে নহয়?
উম আছে আছে। তই তোৰ লগৰ কেইটাকো লৈ আহিবি তেতিয়া আমি তোৰ এই চেচা ফালে যোৱা প্লেন এটা বনাই আছিলো মানে।
অ অ ভাল হ'ব দেই মানে গৰম দিনত অ, অ চেঁচা মাজতে বন্ধ বুলি শুনিছিলো এতিয়া খুলিলে নেকি বাৰু?
খুলিলে খুলিলে অ, এ মাজতে মানে কি এইফালে ট্ৰাইবেল মানুহবোৰ থাকে যে, অকমান মান মানে কাজিয়াৰ নিচিনা পৰিস্থিতি এটা হৈ আছিলে।
অ অ।
হ'ল বাৰু দেই।
হয় হয় হয়। উম গম পাইছো। মানে দেশৰ পৰিস্থিতিবোৰ আগতকে ভাল নোহোৱা হৈছেগে। মানে কি হৈছে, মানুহে মান মানুহে মানুহক চিনি নোপোৱা নিচনা হৈছে, গম পাইছো
উম সেইটোৱে সেইটোৱে আজিকালি চিনি অকল পইচা প মানুহে বেলেগ একো নাপায়।
বাকী তোৰ এনে পঢ়া শুনাাই এতিয়া কি কলেজ গৈ আছো নে?
কলে যোৱা নাই।
অ।
যামহে আৰু, এৰিচো মানে কলেজ তো মই হেৰি কৰিম বুলি ভাবি আছো, এ ডিচেন্ঞ্চ লৈ পেলাম বুলি ভাবিছো মানে ঘৰত বহুত কাম মোৰ ঘৰতো মোৰ বাহিৰে বেলেগ নাই। ত এ কলেজলে যোৱা মাত্ৰ মই ইফালে থাকি যায় সি থাকে যায়। মায়ও এতিয়া ইমান কৰিব নোৱাৰা হৈছে, ফাৰ্মখনন আছে, খেতি খেতি-বাতি, গৰু-গাই মানে বহুত সমস্যা হয়। সেইটো কাৰণে মই ভাবিছো চ কি ডিচেঞ্চ কৰি পেলাও তেতিয়াতো ঘৰতো থাকিব পাৰিম, পঢ়াটোও হৈ থাকিব।
অ হয় অ।
তোৰ চলি আছে নেকি পঢ়া শুনা?
মোৰ পঢ়া শুনা চলিয়ে আছে বাৰু এতিয়ালৈকে।
উম। এ বাকী সেইফালে গৰুৱে তহতে খেতি কৰা নে ট্ৰেক্টৰে?
বাকী এইফালে এতিয়া ট্ৰেক্টৰো লাগিছে বাৰু। উম বাৰু হ'ব দে মই এফালে যাওঁ।
অ' অলে।
ঠিক আছে অ'।